দচ মিনিত হোৱা নাই ৰ।
কিয় এণ্ড হৈ গ গচোন কলটো কিয় বা?
অ' গম নাই পাই অ' আফগানি চিকেন ৰেচিপিটো ক
হা ক না মই খ মানে বনাম ময়ো ট্ৰাই কৰিম কোৱা
অ' অ' আগতে মানে হেৰি কৰিবা বছৰটো ভাল ন।
অ' একদম চিকেন খাব পৰাই বতৰ দিয়া আজি ন?
অ' কিন্তু আকৌ বহুত বস্তু খিনি ল ভালকে খোৱাম ৰেচিপিটো
উম কাৰডো লাগি চাগে ন দৈ দিব লাগে চাগে
অ' অ' লাগেছে অ ভাৰততে আৰু পোলাও বনাম মই কৈ আছোঁ মই কেকে বনাম
অ কোৱা কোৱা
তুমি মানে ফাৰ্ষ্টতে চিকেন আনিবা অলপমান শুনিছা হেল্ল
অ মই শুনি আছো কোৱা ক
অ এই বন্দেজ চিকেন আনিবা ফাইভ হাণ্ড্ৰেড গ্ৰাম হয় বুজিছা
আচ্ছা বনলেছ লাগে নেকি মই মানে বন থাক তাইে ভাল পাই একছোৱৈলী চিকেন ন মই চিকেন
কিন্তু বনলেছ থাকিলে ভাল আৰু ধৰা অলপ বন বনো আৰু সেইকাৰণে তোমাক কলো আ
আচ্ছা আচ্ছা অ
অ তাৰপিছত এইটো চিকেনটো মানে ভালকে কে নাথিঙ কৰিবা আৰু লেমন
অ আচ্ছা
দিবা তাৰপিছত
উম
সিখিনি সেনেকে কৰি ক্লিন হৈ যায় চাফা হৈ যায় চিকেনটো আৰু
আচ্ছা
তাৰপিছত মেৰিনেট কৰি দিব লাগিব
উম ভালদৰে মানে মচালাটো দি পিনে ন যি যি মচালা লাগে দি পিনে ভালকে আৰু
উম উম দৈ
শুই লবা তাৰপিছত তুমি একাপ দৈ লবা দেই ওৱান কাপ দৈ
আত্ছা
হা তাৰপিছত তুমি ফ্ৰেছ ক্ৰীম ল'বা। আধা কাপ। হাফ কাপ ওৱান বাই টু কাপ ফ্ৰেছ ক্ৰীম ল'বা। ফ্ৰেছ ক্ৰীম মানে তাৰপিছত উম এই দহ বাৰটা মান কাজু যে আছে কাজু
উম কাজু কাজু হা
তাৰে পেষ্ট ল'বা। দচটা বাৰটাটা কাজুৰ পেষ্ট
আচ্ছা পেষ্ট বনাব লাগিব আচ্ছা আচ্ছা উম হম
আদা ৰচুন কটা ল'ব লাগিব আৰু
উম
তাৰ পিছত এই তাৰ পিছত এই ৰেড চিলি পাউডাৰৰেড চিলি পাউাৰ কালাৰ হৈ যাব ন
অ' এইটো ৰেড হৈ যাব ন? হোৱাইট চিকেন হয়। হোৱাইট থাকিলে ভাল লাগিব। ৰেড চিলি টো দিলে ৰেড হৈ যাব আৰু ন
অ' তাৰপিছত গৰম মছলা দি কৰা হাফ চা
হা গৰম মছালা আচ্ছা আচ্ছা
তাৰপিছত এক চামুচ কচুৰি মিঠি লাগিব
অ' কাস্তৰী মিঠি দিলো স্মেল টো ভাল আহে ন কাচুৰি মিঠিৰ স্মেলটো ভাল লাগে মানে গোন্ধটো সুগন্ধটো অ'
অ' অ' নিমখ লাগিব আৰু
উম অ' আচ্ছা নেমুৰ ৰস টো মানে তোমাৰ মেৰিনেশ্যনটো যেতিয়া কৰিম তেতিয়া দিব লাগিব ন?
অ' অ' তাৰ পিছত এইখিনি গোটেই খিনি মিক্স কৰি লৈ স্মুথ মেৰিনেড বনাই ল'বা। বুজিছা
উম উম
তাৰে পিছত তুমি মানে এই যিটো মানে ক্ৰিমি বস্তুতটো যে মেৰিনেত সেইটোৱে মানে মেইনটি আচল সোৱাদ হয় তাৰ পাছত
আচ্ছা আচল সোৱাদ সেইটো পুৰা কিৰমি টিকচাৰ কৰি লব লাগিব আৰু ন আচল সোৱাদটো মানে তেতিয়া আহিব।
অ', - অ ', - অ ', সেইটোৱে আহ',
তাৰে পিছত হে কৰিবা, চিকেন খিনি মিক্স হল ন?
উম',
মানে চিকেন তো মানে? প্ৰতিটো টুকবোৰত আৰু মেৰিনেট লাগিব -লাগিব বুজি পাইছা?
কি কলা?
মানে এভেৰী পিছত -পিছবোৰত আহ', - আহ', মেৰিনেট -মেৰিনেট খিনি টাচ্ছ হব লাগিব আৰু গম পাইছা?
অহ ',
গম পাইছা ন?
আহ', পাইছো- পাইছো।
অ ', তাৰ পিছত তুমি হে কৰিবা, তাৰপিছত অ', সেইখিনি মানে এনেকে থাক ই ফিলাই কভাৰ কৰি কিনে এক ঘণ্টাৰ তুমি থৈ দিবা। আৰু যদি
অ ', আচ্ছা ৱা হেল্ল ', ফ্ৰিজত ৰাখিব লাগিব নেকি মানে, ফ্ৰিজত ৰাখিব লাগিব নেকি? অ ', আচ্ছা', যত ৰাখ অ', আচ্ছা ',
চিকেনটো বেছি জুচি হয়।
অ', আচ্ছা', তুমি মানে ৰাতিপুৱাৰ পৰা ৰাতিপুৱাই মেৰিনেট তো কৰিছা ন', এতিয়াতো বনাব ওলাইছা তুমি আচ্ছা', - আচ্ছা',
হয়', - হয়',
আহ', উম',
তাৰ পিছত উম',
তাত চিকেনটো মানে মেৰিনেট ভালকে অ', সেই কৰাৰ পিছত হ'ল, তাপিছত চিকেনটো যেতিয়া মেৰিনেট হৈ গ'ল
কি?
এতিয়া মানে ৰান্ধিবৰ সময়।
শুনিছা?
হেল্ল', হেল্ল',
অ', শুনি আছো।
অ অ অ উম তাৰ কাৰণে এটা পেন লব বা মই কে আহি কৰউক
উম উ
এক চামুচ তেল দিবা হা
এচামুচ এচামুচ তেল দিলো মাখন মানে কি আছিলে মাখন মানে
মাখন মানে
তাকে আৰু তাকে বগা বগা আচ্ছা
মাখন খিনি গলিব দিয়া
আচ্ছা মানে এ বাটাৰটো আৰু ন বা কি হ'ব চাগে ন কি কি কি? আত্ছা কি
মাখন টো গলিব দি পেলা মাখনটো গৰম হলে মেৰিনেট খিনি মেৰিনেট কৰা চিকেন খিনি পেনত দিব হা
অ
তাৰে পিছত অ জুই বেছি নপৰাই মানে অলপমান জুইত আৰু অ অকনমান জুই ৰান্ধিবা তাৰপিছত পাঁচ মিনিট চিকেনটো এই ফাল এই ফাল কৰিবা, উলত পালত কৰিব লাগিব যাতে সুন্দৰ ৰং আহে বুজিছা
অ অ আচ্ছা আচ্ছা ওলত পালত কৰিছে
নাপাতিবা আৰু এই দুই থাকিব দিবা তাৰে পিছত শুনা হেল্ল'
অ মই শুনি আছো কোৱা
কিন্তু ওলটাই দিবা চচ খিনি ফেনতে থাকিব পিতাপ চিকেন ক্ৰীমি টেকসাৰটো দিব চিকেন খিনি দহ বিশ মিনিট মান ৰান্ধিবা মাজে মাজে পাৰি চচ খিনি বেছিকে গৰম হয় অলপমান পানী দিবা চিকেন খিনি ৰান্ধি হৈ গ'ল এতিয়া এক চামুচ মান আৰু দিবা। ঠিক আছে। মাখনখিনি অ'
এইটো মানে তোমাৰ অ' জুইতটো অলপ কমত কাটিব লাগিব ন বেছি চাগে হাই অ' তেওঁ দিব নোৱাৰি
অ' অ' ফ্ৰেচ ক্ৰীম দি দিবা আৰু এই ষ্টেপ আৰু এনেকে মানে। অলপমান মিক্স কৰি দিবা ভালকে লাষ্টত তুমি গৰম মছলা দিবা বা তুমি অ' গৰম মচলা দিবা অলপমান তাৰপিছত কচটুৰি মিঠি যে আছে
উম উম উম উম উম
কচটুৰি মিঠি বা তাৰে
আচ্ছা পানী দিব নালাগে ন?
পানী কিনিলে অ' পানী খিনি কিনিয়ে হৈ গল তাৰে পিছত তুমি আকৌ তাতে সেই দিবা আহ ধনীয়া দিবা ধনীয়া অলপমান।
অ' ধনিয়া হয় ধনীয়া দিলে। ভাল লাগি ধনিয়া দিলে ন মানে সোৱাদ এটা আহে ন?
ৰেদ চচ দিবা ৰঙা চচ
অ' আচ্ছা ময়ো এদিন ট্ৰাই কৰিম ৰ'বা ভাল লাগিছে মানে যিটো বহুত মানে খোৱাটো গল চাগে ন?
গোটা গোটা নি সুধ দিবা আদা দিবা আদা দিবা ওপৰত বঢ়িয়া লাগে আৰু তাৰপিছত তুমি গাৰ্নিচ কৰিবা নে সেইবোৰ গ্ৰাইণ্ড কৰি কিনে এনেকে গাৰ্নিচ কৰিবা নি আদা দিবা
এটা এটা দিয়া মানে ক'ত চিকেনৰ ওপৰত
অ' তাতে
বা বেলেগ ৰেচেপি ন এই কি
অ বহুত সোৱাদিষ্ট লাগে
অ ময়ো বনাওঁ ৰব এদিন উপোৱা দিছ কিন্তু
বনাবা বনাবা আজি বনাবা
উম উম উম আজিতো মই ক'ত বনাম নবনাও দিয়া মই মানে জিমৰ পৰা আহিলো ৰাতিপুৱা জিমত জিমত গৈছিলো ন। ত মানে আহিলো আহি পিনে মই চিকেন খালোৱেই তোমাৰ লৈয়ে ললো দিয়া আজি
টিফিন হৈ গ'ল
অ হৈয়ে গল আৰু
এতিয়া এতিয়াও খ অলপ হাই প্ৰতিন হৈ যাব অ কোৱা
উম খাব পাৰিবতো চিকেনটো যিমান দিলেও খব পাৰো মাংসটো মই খাই ভালে পাওঁ আৰু উম এতিয়া তুমি ক'লা ন আৰু খাব মন কৰিল চাও লও
তেতিয়া ফোনটো কাত খাব সপায় সতিয়াপ মই পিছত ফোন কৰিম